অ'।
হয়, শুনিছানে?
অ', শুনিছো, শুনিছো।
হয়, কিবা কৰি আছিলা নেকি?
নাই নাই এনে আছো, তুমি?
অ', মইয়ো এনে আছিলো অলপ শুই মেলি উঠিলো অলমান ভাবিলো অলপ স্বাস্থ্যৰ বিষয়ে কথা অলপ পাতো।
হয়, হয়, পাতিব পাৰি।
হয়, তুমি কি ভাবা যে উম সু-স্বা মানে স্বা স্থ্য আমাৰ বাবে কিমান জৰুৰী?
আমাৰ আৰু স্বাস্থ্যইটো আমাৰ জীৱন গতিকে স্বা-স্বাস্থ্য অবিহনে আমি জীৱনত এহ-একোৱে কৰিব নোৱাৰোঁ। তেনেকুৱা কথা, গতিকে স্বাস্থ্যই আমাৰ জীৱন। তোৰ বহু গুণেই দৰকাৰী।
হয়।
স্বাস্থ্য বুলি ক'লে আমি বৰ্তমান সুস্বাস্থ্যৰ কথাটো কৈছো মই আৰু। সুস্বাস্থ্য সু-সুস্বাদু আমি যিবিলাক খাদ্য খাওঁ। সেইবোৰৰ উপৰিও আমি আহ ধৰি লোৱা যিবোৰ আমি ব্যায়াম বা যোগ ব্যায়াম আদিও কৰা হয় তাৰ ফলতো আমাৰ স্বাস্থ্যবোৰ বহু গুণে ভাল হৈ থাকে বা ভাল হৈ থকা দেখিবলৈ
দেখিবলৈ পোৱা যায়। হয়, হয়, স্বাস্থ্য যিহেতু মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। মানে সেইবাবে মই ভাবো যে মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত বহুখিনি যতন লোৱাটো উচিত। কাৰণ
হয়।
যদি স্বাস্থ্য ভালে থাকে তেতিয়াহে মনটো ভালে থাকিব।
হয়।
আৰু স্বাস্থ্য ভালে থাকিলে আমি সকলো কামবোৰ আমি কৰি যাব পাৰিম।
হয়।
আৰু মই ভাবোঁ যে সুস্বাস্থ্যৰ বাবে আমি তুমি এইমাত্ৰ ক'লা যে আমি ভাল ভাল খাদ্য খাব লাগে। তাৰপাছত ব্যায়াম কৰিব লাগে।
হয়।
সেনেকৈ বিভিন্ন ধৰণৰ ব্যায়াম খেলা ধূলা আৰু ভাল খাদ্যসমূহ মই ভাবো সেউজীয়া শাক পাচলি অতি গুৰুত্বপূৰ্ণ আমাৰ সুস্বাস্থ্যৰ বাবে। হয়, আৰু, বৰ্তমান, কোৱাচোন?
দেখি পাওঁ যে, আমাৰ মানুহ বিলাকৰ স্বাস্থ্য বিলাক আমাৰ
আমাৰ
বহুগুণে আমাৰ দুৰ্বল বা দে দেখিবলৈ বেয়া হোৱা যেন নিজকে আমি অনুভৱ কৰোঁ, বা অন্য মানুহকো দেখা পাওঁ। ইয়াৰ প্ৰধান কাৰণ আমাৰ এইটোৱেই যে আমাৰ যিবোৰ সুস্বাদু খাদ্য, সেইবোৰ আমি ভালকৈ নোখোৱাৰ আৰু ফলত, আৰু আমি বেছি খাদ্যবোৰ খোৱাৰ পিছত, আমি মান
মানুহে ধৰি লোৱা, যিবোৰ যেনে ধৰণৰ আমি কষ্ট উম, বা ব্যয়ামবোৰ কৰিব লাগে, সেইবোৰ আমি নকৰি আমি শুই থাকোঁ, তেনেবোৰৰ কাৰণৰ ফলতো আমাৰ
স্বাস্থ্যৰ আঘাত হোৱা দেখা যায়, আহ, লগত হয়, লগত
লগতে দেখিবলৈ পোৱা গৈছে যে
আমাৰ মানুহ বিলাকে, যিবিলাক মাদক দ্ৰব্য আমি সেৱন কৰা দেখা যায়। সেইবোৰৰ ফলতো আমাৰ স্বাস্থ্যৰ কিছু পৰিবৰ্তন বা ক্ষতি হোৱা দেখা যায়। যাৰ ফলত আমাৰ বহুতো বেমাৰ আজাৰে দেখা দিবলৈ ধৰিছে আমাৰ মানুহবিলাকক।
হয়-হয়, একেবাৰে ঠিক কথা কৈছা, আৰু তুমি যে কলা যে নিচা যুক্ত দ্ৰব্য সকলোবোৰ গ্ৰহণ কৰে, সেইবাবে স্বাস্থ্য ক্ষতিকাৰক হয়, মই ভাবো, সেইটো এটা কাৰণ। আৰু লগতে যে মানুহবিলাকে বিভিন্ন ধৰণৰ বাহিৰা বস্তু খায়, যেনে চাওমিন, মম' হয়, হয়। সেইবোৰো বহুত বিষাক্ত বুলি ভাবো, আমাৰ দেহৰ বাবে, কাৰণ কি বাহিৰৰ বস্তুবিলাক যেতিয়া আমি খাওঁ, আমিটো গম নাপাওঁ যে সেই বাহিৰা বস্তুখিনি কিমান দিন পুৰণি, আৰু কেনেকুৱা তেলত বনাইছে, আৰু তাতে বহু ধৰণৰ তেল প্ৰয়োগ কৰে, বাহিৰা বস্তুবিলাকত। সেইবোৰ খালেও আমাৰ দেহত মানে বিভিন্ন ধৰণৰ উম, মানে অসুখ দেখা দিয়ে, যেনে পেটৰ অসুখ, তাৰপাছত আৰু বুকু জ্বলা পোৰা, মানে এচিডিটি যোনটোক বুলি আমি কওঁ। সেইবিলাক হ'বলৈ পোৱা গৈছে, আৰু ফাষ্ট ফুড আজিকালি মানুহবিলাকে বহুত খাবলৈ লৈছে, আৰু মানুহে ঘৰৰ খাদ্য বাদ দি পেলাই, উম, মানে বাহিৰৰ বস্তুটোৰ ওপৰত বেছি মানে আকৰ্ষণ হৈছে। তুমি ইয়াৰ ক্ষেত্ৰত কি ক'ব বিচাৰিবা?
‌হয়, সেইটোৰ ওপৰত টো আমি ক'বলৈ বহুত আছে, যেনেকৈ আহ, আমাৰ সৰু ল'ৰা-ছোৱালী বোৰে আজিকালি আমাৰ ঘৰৰ যিবিলাক খাব লগীয়া খাদ্য, ধৰি লোৱা সৰু ল'ৰা-ছোৱালীয়ে খাবলগীয়াৰ ভিতৰত যিটো আমাৰ গুড়া খুন্দা যায়। আহ সেইটোক, আহ গুৰা খুন্দা বুলিয়ে কয়, গ'ল বুলি কয়। সেইটোৱো আজিকালিৰ ল'ৰা ছোৱালী সৰু খোৱা দেখাই নাযায়, তেওঁলোকৰ আগ্ৰহ যথেষ্ট এই বাহিৰৰ খাদ্যবোৰ, যেনে আপুনি এই মাত্ৰ কলেই যে মম' হওঁক বা, আন আন খাদ্যবোৰে তেওঁলোকৰ বাবে
মানে জৰুৰী বুলি ভাবে হয়, হয় ঠিক ক থা কৈছে।
তাৰ ফলত বহুতো, সেই সৰু ল'ৰা ছোৱালীৰ যিবোৰ আমাৰ হজম শক্তি সেইবোৰ তো', তেওঁলোকৰ, সেই সৰু বয়স ত' নহয়, ডাঙৰ দৰে তাৰ ফলত বহুতো বেমাৰে সেই সৰু ল'ৰা ছোৱালীবোৰক, দেখা দিবলৈ ধৰে, বা দেখা দিবলৈ ধৰা দেখা যায়।
হয় একেবাৰে ঠিক, আৰু মানুহবিলাকে সুস্বাস্থ্যৰ বাবে মানে ভাল, ভাল খাদ্য খাব লাগে যেনেকে গাখীৰ, তাৰপাছত সেউজীয়া শাক পাচলি। যেনে ভেদাইলতা, তাৰপাছত মানিমুনি, নৰসিংহ আৰু বিভিন্ন ধৰণৰ এনেকে শাক পাচলি বিলাক আছে, সেইবোৰ খালে, আমাৰ দেহটোৰ বাবে অতি মানে অতি স্বাস্থ্যকৰ বুলি মই ভাবোঁ।
হয়। অলপতে, আহ
হয় হয়, শুনি আছোঁ।
আপুনি অলপ আগতে ক'লেই যে, আমাৰ স্বাস্থ্যৰ কাৰণে শাক পাচলি অ ত্যন্ত জৰুৰি আৰু, কিন্তু বৰ্তমান, কলোৱে মই অলপ আগত যে স্বাস্থ্য আমাৰ, ক্ষতি হ'বলৈ ধৰিছে বৰ্তমানত। ইয়াৰ ওপৰত লক্ষ্য, কৰিলে দেখা যায় যে আমাৰ যিবিলাক আমাৰ ধৰি লোৱা গাঁও অঞ্চলৰ পৰা যোৱা শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ আমাৰ, চহৰ অঞ্চললৈ, যোৱা দেখা যায়, কিন্তু তাত সেইবোৰতো যোৱাৰ লগে লগে সেইবোৰ, বিক্ৰী হৈ নাযায় ন। সেইবোৰত আহ, বিভিন্ন ধৰণৰ মেডিচিন হওঁক, ঔষধ হওঁক আদি প্ৰয়োগ কৰি সেইবোৰ
বহু বহুত দিনলৈ ৰখা হ'য়, যাৰ ফলত সেইবোৰ দেখাত হ'য়তো, সেইবোৰ দেখিবলৈ ধুনীয়া কিন্তু ভিতৰে ভিতৰে, সেইবোৰ বেয়া হৈ যায়।
আৰু সেইবোৰে আমাৰ চহৰৰ মানুহবোৰেই কিনি খাই আৰু যাৰ ফলত, বিভিন্ন
ৰোগ বা বেমাৰে দেহা দিবলৈ ধৰিছিল। হয়, একেবাৰে ঠিক কথা কৈছা কাৰণ, বেপাৰী বিলাকে আহ, বহু দিন ধৰি পেলাই, এটা বস্তু ৰাখি পেলাই লাষ্টত বিক্ৰী যেতিয়া কৰা নহয়, তেতিয়া সেই বস্তুটো ঔষধ প্ৰয়োগ কৰি পেলাই থৈ দিয়ে, যাতে বস্তুটো বেয়া নহয়। সেই মানুহ, সেইখিনি বস্তু আমি তেতিয়া বজাৰৰ পৰা আনি পেলাই খাও তেতিয়া আমাৰ বিভিন্ন ৰোগে দেখ খায় দিবলৈ লয় আৰু ঠিক মানে তুমি যে ক'লা এনেকে মেডিচিন দিয়ে হয় আৰু খেতি পথাৰত আজিকালি বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য যেতিয়া প্ৰয়োগ কৰা হয় তেতিয়াও মানে আমাৰ স্বাস্থ্য যেতিয়া সেইবোৰ যায় সেই তেতিয়া সেইবোৰে আমাক ক্ষতি কৰে
হয় বৰ্তমান দেখা যায়েই যে আমাৰ জৈৱিক সাৰ প্ৰয়োগ নকৰি আমাৰ বিভিন্ন ধৰণৰ ৰাসয়নিক সাৰ বোৰ খেতি পথাৰত প্ৰয়োগ কৰে আৰু সেইবোৰ পো আ যিবোৰ আমাৰ শাক পাচলি হওক বা শস্যবোৰ উৎপাদন হয় যি আমাৰ তাৰ মানে মানদণ্ডত সেইবোৰ উন উৎপন্ন হব লাগিছ
হ'ব লাগিছিল সেইবোৰ তেনেকুৱা উৎপন্ন হয় সেইবোৰ আমাৰ যিবোৰ ৰাসয়নিক সাৰ দ্বাৰাই উৎপন্ন হয় এনে জৈৱিক আৰু ৰাসয়নিকৰ মাজতো বহুত পাৰ্থক্য থকা দেখা যায় হয় হয় দৈনিক জাতীয় সাৰৰ আমি খালে আমাৰৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক সেইটো আমি সকলোৱে জানো হয় হয় আৰু সেইবোৰ খোৱাৰ ফলত আমাৰ দেহৰ ৰোগবোৰ হোৱা দেখা যায় হয় হয় আৰু খাদ্যৰ লগতে আমা বিশুদ্ধ পানীটো আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় মই ভাবোঁ যে এদিনত অ মানুহে ক'বলৈ গ'লে চাৰি পাঁচ লিটাৰ বা তাতোকৈ যদি পাৰে অধিক পানী গ্ৰহণ কৰিব লাগে কাৰণ পানীয়ে আমাৰ স্বাস্থ্যৰ প্ৰতি বহুখিনি যতন কৰে মানে ক'বলৈ গ'লে যে আমাৰ উম দেহটোক চাফা কৰি ৰাখে আমাক পানীখিনি যেতিয়া তেজটোৰ লগত পানীখিনি চলা চলা হয় তেতিয়া সেই বি মানে যি যি বেয়াখিনি আছে আমাৰ প্ৰস্তাৱৰ যোগেদি মানে বাহিৰলৈ গুচি যায় সেইবাবে আমি যিমান পাৰো দিনটোত সিমানখিনি পানী আমি গ্ৰহণ কৰিব লাগে
হয় হয় আৰ পানী আমি খোৱাৰ ফলত আমি বিশুদ্ধ পানী আমি খাব নোপোৱাৰ ফলত আমাৰ দেহৰ বিভিন্ন ৰোগ হোৱা দেখা যায় বা হৈ আছে এতিয়া বৰ্তমান সময়ত
হয় হয় আজিকালি বিশুদ্ধ পানী খুব কমেই পোৱা যায়
হয়
আৰু আমি সকলোৱে আৰু সজাগ হ'ব লাগে নিজৰ স্বাস্থ্যৰ ওপৰত হয় হয় ঠিক কথা কৈছা আৰু সুস্থ আৰু সুখী জীৱন যাপন কৰিবলৈ স্বাস্ ধৰ যত্নটো অধিক প্ৰয়োজনীয় বুলি মই ভাবো আৰু আমি সকলোৱে স্বাস্থ্যৰ সচেতন হৈ স্বাস্থ্যকৰ জীৱন যাতে আমি পালন কৰিব পাৰো সেইবাবে আমি নিজকে নিজে চাব লাগিব ব্যায়াম খেলা ধূলা ভাল খাদ্য আদি সকলোবোৰ কৰিব লাগিব
ঐ বাকী দিয়ক তে ভাল লাগিল কথা পাতি স্বাস্থ্যৰ ওপৰত আপোনাৰ লগত বহুত কথা- নজনা কথা জানিব পাৰিলো।
হয়- হয় মোৰো ভাল লাগিলে আপোনাৰ লগত। কথা পাতি আশা কৰোঁ, আগলৈ এনেকে যাতে বিভিন্ন বিষয়ৰ পৰা আলোচনা কৰি যাব পাৰো।
হয়- হয় ঠিক আছে, দিয়ক।